হেল্ল'।
শুনিছা?
অ' এতিয়া শুনিছোঁ দেখোন তোমাৰ মাতটো।
অ' বু মোৰ মানে মাতটো ফ্ৰিকুৱঞ্চিটো চাগ লগোৱা আছে সেইকাৰণে ছাগে শুনি পোৱা নাছিলা।
নাই স্পিকাৰ বেয়া চাগে।
অ' নাই মই তোমাৰ হেৰি হেডফোন লগাই কল কৰি আছোঁ। স্পীকাৰত কৰিব নোৱাৰো নহ'লে মোৰ ঘৰৰ মানুহে সন্দেহ কৰিব।
কি কোৱা, দেত তেৰি।
অ' মই তোমাৰ এবাৰ এই ক্লাছ টুৱেলভখনত লগৰৰ লগত কথা পাতি আছিলো অ' হেডফোন লগাই লগাই দেন তাৰপাছত তোমাৰ মাহঁতে সন্দেহ কৰিছে মই তোমাৰ গাৰ্লফ্ৰেডৰ লগত কথা পাতি আছোঁ বুলি।
দেত তেৰি, আকৌ দেখুৱাই দিছানে নাই কাৰ লগত কথা পাতি আছিলা।
অ' দেখুৱাই বাৰু দিলো কিন্তু আচলতে মাহতে সন্দেহ কৰাটো জায়েজ আছিলে মই মানে তোমাৰ অ' লগৰ তাত এনেক কথা পাতি আছিলো, কি কৰি আছা, ভাত খালা?
হেই তুমি, চবে সন্দেক কৰিব দিয়া তেনেকে কথা পাতিলে তুমি।
হেডফোনডাল লগাই কিনে একদম পুৰা ৰাস্তাৰ আগফালে গৈ পিনে
হেডফোন লগালে শুনি পাই জানো? মই দেখোন হেডফোন লগালে একোৱে শুনি নাপাওঁ। মানে কথা কোৱাটো, মই মানে মোৰ শুনি পাও বাট কি হয়, মই কোৱাটো শুনি নাপায়।
হেৰি এই তোমাৰ আজিকালি মাৰ্কেটত হেৰি ওলাইছে হেডফোনৰ তোমাৰ পাহৰিলো নামটোৰ। এই মিউজিচিয়ানবিলাকে ইউজ কৰে, চাবা না এই চিংগাৰবিলাকে গান গাকত লগাই লয় হেৰিটো।
কোনটো এইটো কিবা, কি বুলি কয় নাজানো। ত' কি হৈছে সেই যি হয় আৰু বাদ দিয়া বাদ দিয়া।
তাৰ কোৱালিটি কি মজা বে, কি ধুনীয়া একদম।
হুম, তাৰপিছত বোলে কাণখন বেয়া হৈ গ'ল। তাৰপিছ কানৰ ডক্তৰক দেখাব যাম দিয়া টেনশ্যন নল'বা।
এই নহয় এ, ব্লুটুথ স্পিক এইবিলাক যে ব্লুটুথ যে ইউজ কৰে সেইবিলাক ইউজ কৰিলে বেয়া, তোমাৰ বেটাৰী থাকে না ত' ফাটি যোৱা চান্স থাকে।
নহ নহয় সেইটো কোৱা নাই। যিমান ফোন লগাবা তোমাৰ কাণখন তিমানে ক'লা হৈ গৈ থাকিবা তুমি।
সেইটোও হয়, কিন্তু মইতো এতিয়া হেডফোন লগাবই লাগিব ন' মোৰ এতিয়া মজবুৰি।
মাইছো, এতিয়া বাৰু গম পাইছোঁ কিন্তু হ'লেও এনি টাইম লগাই নাথাকিব দেই কাণ বেয়া হৈ যাব তোমাৰ।
নাই নাই, মই মোবাইল চ মোবাইলটো ইউজ কৰিলে মানে মই হেডফোন নলগাওটো এই ধৰা মই এতিয়া মিউজিক এটা মিক্স কৰিব লাগিল এইটো টাইমত হেডফোন লগাবই লাগিব।
অ' সেইটো হয় বাৰু।
ত' সেনেকুৱাতো কথা নহ'লে মানে উম, তোমাৰ অ' যোনবিলাক নৰ্মেল এতিয়া অ' যিবিলাক নৰ্মেল মাৰ্কেটত পায় ন' ত' সেইবিলাক দি মানে মিক্স কৰিব নোৱাৰি কিবা বহুত মানে হেৰি, অসমীয়াত কি বুলি কয় এইটো উম মই ম নয় নয় নহয় হেডফোনটো বাৰু কয় কেইলে কয় সেইটো মই নাজানো দেই। আ, এইটো আ, এই শব্দটো একদম বৈজাত চাউণ্ড দিয়ে।
অ' সেইটো শব্দ দেত তেৰি, তেখেতে হ'লা হয় তোমাৰ ঘৰৰ মানুহে আৰু কি কৰিব ঠিক নাই তোমাক আৰু।
এইট, বাকি ভাত চাত?
ভাত খালো। তুমি?
অ' মই নাই খোৱা, মই এই জাষ্ট উঠিছোঁ এটাডালত, তাৰপিছত মই তোমাৰ অ' শুৱাৰপৰা। মই তোমাৰতে নাই নাই মই এই জাষ্ট উঠিছোঁ অলপ আগত, অলপ আগত নহয় বাৰু এতিয়া। উম, চাৰে চাৰে, ইঘৰটা মানত দিছোঁ মই হেৰিট
এতিয়া উঠিছা দেন শুবা কেতিয়া?
অ', মেবী মই কালি বাৰটামান শুম চাগে আকৌ। অ', দুপৰীয়া দুপৰীয়া বাৰটামানত শুই যাম চাগে।
আজি নুশুৱা আৰু এতিয়া নুশুৱা আৰু?
এ এতিয়া মই উঠিলো আৰু এতিয়া কি শুম আৰু এতিয়া মই কাম কৰিম, উম,
কি কাম?
অ', কিবা বজাম, কিবোৰ্ড বজাম, নহলে মিউজিক, কিবা এটা কৰিম দুটা মানত এনেকুৱা আৰু
চিৰিয়াছলি কি কথা কোৱা?
এইটো ভাল লাগে ন' এনেকে কাম কৰি, এতিয়া মানে কি জানা দুপৰীয়া সময়ত চাম কেতিয়াবা কেতিয়াবা তোমাৰ বহুত অ', মানে পিছফালে নইচ দি থাকে, লাইক এতিয়া মাহঁতে কৈ থাকে অ', মাহঁতে কৈ থাকে, ভাত খাবি ত' সেইবিলাক সেইবিলাক চাওঁ আকৌ কুকাৰৰ চিটি মাৰি থাকে সেইবিলাক চাউণ্ড ৰেকৰ্ড ৰেকৰ্ড হৈ যায় ন' ত'
গম পাই ছো
ত' এতিয়া মানে একো ডিষ্টাৰ্ব নাই, বাছ মই বেছি চিঞৰিব নোৱাৰিম, চিঞৰি নহলে মোক ঘৰ পৰা উলিয়াই দিব।
নাই এনেই ভইচটো তোমাৰ পুৰা পাৰফেক্ট আহিছে বাৰু দেই এইটো মিছা নকওঁ, ভাল আহিছে কিন্তু মানে শুনিব পোৱাতো আহিছে চাউণ্ডটো
অ', সেনেকা হলে ভাল নহলে দিগদাৰ হৈ যায়।
সেইটোতো হয় বাৰু কিন্তু আমি কৰিব নোৱাৰি বাৰু দেই দিগদাৰ হয়। কুকুৰেও ভকে মানুহৰ তোমাৰ ভাতেই বনোৱা হেৰি চিঞৰ বাখৰ
আমাৰ ইফালে বাৰু ককুৰাৰ ইমান প্ৰব্লেম নাই, বিকছ ভুকাটো মইয়ে ভুকু অকল। বাকী কুকুৰৰ ইমান বাত কুকুুৰাৰ ইমান দম নাই বাৰু মুখখনকৈ ভুকিবলৈ
উম, হা হাই অ', কুকুৰৰ বা তোমাক চিনিয়ে পাই যাব তই নভুকিবি সি একে নুভুকে বা হয় অ, কি কথা কোৱা
সিহঁতে যদি মোক যদি ভুকি হেৰি অশান্তি কৰে, মই সিহঁতক ভুকি ভুকি অশান্তি কৰি
ভাবিব য়াক য়াৰ ওচৰত নুভুকায়ে ভাল বোলো, য়াৰ ঘৰৰ ওচৰত। বেলেগক ভুকাই ভাল মই
অ', সেইটোৱে
ভাবেও কুকুৰে চাগে দেই বৰ বেলেগ মানুহ কিন্তু ই
বেলেগ মানুহ নহয়, মই বেলেগ অকমান, বেলেগ প্ৰাণী।
ইউনিক মানে অলপ
অ', এই ইউনিক নহয় তুমি এনেকে কব পাৰা, মানে কব পাৰা তুমি দেই ল'ৰাটো ভাল আছোঁ ন' মই নিজৰ তাৰিফ নিজে নকৰো
অ', ল'ৰাটো ভাল আছে বাত নিজৰ তাৰিফ নিজে নকৰোঁ, বাহ কিয়া বাত হে কিবা এটা ডাইলগ আছে আছিলে ৰবা পাহৰি গ'লোঁ হিন্দীতে আছিলে বাট পাহৰি গ'লো দেই সেইটো ডাইলগটো অলপ
কি চিনেমাৰ নেকি?
নহয় কিবা এটা কয় ন' নিজৰ টাইপ কৰাৰ পিছত যে, কোনবা এটাই কয় যে আহ কিবা এটা কয় পাহৰি গ'লো, মাথাত ইমান আহা নাই প্ৰেচাৰ দিব নোৱাৰোঁ।
মই সেইটো, মই সেইটো হেৰিত চাইছিলোঁ, কপিল শৰ্মাৰ শ্বট চাইছিলোঁ সুশান্ত সিং ৰাজপুতে কৈছিলে। মই আ, হিন্দীত নকওঁ অসমীয়াতে কৈ দিছো। মই নিজৰ নিজৰ প্ৰশংসা নিজে নকৰো, মই ল'ৰাটো ভাল আছোঁ।
হাহ হাহ‌ সুশান্ত সিং বাৰু এনেও ভালেই আছিলে বাৰু।
অ, কি ধুনীয়া এক্টিং কৰে ন, ভাল লাগে তাক। মানে ধৰা, হ'লেও এতিয়াও ভাল লাগে মোৰ তাক।
ভালতো মোৰ লাগে দেই চচান‌ সিংক বেয়া নাপাওঁ মই ভাল পাওঁ মানু
এই তাৰ চিচৰে মুভিখন
চাইছো,
গাৰ্ল ক্লাছিক হয়, ধুনীয়া আ, তুমি এনেই চিনেমা-টিনেমা চোৱানে?
চাওঁ।
চিনেমাট এনেই কি কি চোৱা?
মই বেছিভাগ, মই তোমাৰ ভূতৰ হৰণ- হৰৰ টাইপ
অ, ভূতৰ চিনেমাখনৰ, দা নমিনী কিবা এনেকুৱা চিনেমাখন আছে, চালা নে নাই? কি ধুনীয়া।
আ, লিংকটো দিবাচোন আৰু তুমি এয়া চাইছা, মানে এইবিলাক চাইছা তোমাক কৰিয়ান ঠাই, এইবিলাক
অ, কৰিয়ান, কৰিয়ান হেৰি-চেৰি ইমান নাচাওঁ দেই মই তোমাৰ
নহয়, নহয় ভূতৰটো চাবা, কেইদামা নহয় কেইদামা টো বাৰু বেলেগ চাইডে পৰি যায়। এইবিলাক ঠাই চাই এইবিলাকো চাবনা, ভাল লাগে দেই চাই।
অ, থাই-অ, থাইলেণ্ডৰ ভূতৰ চিনেমা। সঁচা ঘটনা ওপৰত আধাৰিত।
হয় দিয়া এতিয়া নক'বা ৰ'বা।
এ, হেৰি থাইলেণ্ডৰ চিনেমাট এটা, এটা বস্তু চাইচা নে নাই সহঁতে মাৰ্কেটিং কৰে চব কথাত খালি, সঁচা ঘটনাৰ ওপৰত আধাৰিত।
অ, চব কথা চবে সঁচা ঘটনানে ভাই, ইমানেই ৰিৱেল নে?
এই নহয় এইবিলাক মাৰ্কেটিঙৰ মানে এটা হেৰি হয়, পাব্লিচিটি।
কিন্তু আজিকালি পোৱালীবিলাকে চাবাচোন। চৰ্ত ফিল্ম বনাই কিন্তু বেয়া পইচা কমাইছে, আমাৰ গালে একো কৰিব পৰা নাই, আমি খালি বেলেগৰ ওপৰত কথা পাতিবহে পাৰো।
এই নহয় সিহঁতৰ তোমাৰ হেইটো আছে ন, এটা থাকে ন ভিতৰত। যেন উম, মানে কিছুমানে এতিয়া আগতে ধৰা চিনেমা এখন বনাবলৈ বহুত বাজেট লাগে, এতিয়াও বাজেট লাগে। আকৌ তোমাৰ, এক্টৰ হায়াৰ কৰিব লাগে। ত, আজিকালি মানুহবিলাকে ইউটিউবতে কৰি দিয়ে আৰু গাঁৱৰ পোৱালিকেইটামানলৈ
আমাৰ অসমীয়া পোৱালিৰ কথা কৈছো, চৰ্ত ফ্লিম এখন বনাব পৰা যায়।
বনাবটো চব পাৰি, বনাব যদি তুমি বিচাৰা, তেন্তে তুমি ৰকেট এখনো বনাই দিব পাৰা।
উ, হায় ৰকেট বা বেইনটো ইমানো ভাল বেইন নহয় যে মই নাচা নিচিনাকৈ গৈ ৰকেট বনাই দিম গৈ। সেইখন ৰকেট ওপৰলৈ নাযাবই এই মাটিতে থাকিব।
নাচা নিচিনাকৈ নবনাবা, দেৱালীত যে বনাই সেনেকে
লাচতত বোলে লোক ঘৰত বোলে লেণ্ড মাৰি দিছে বোলে, অ, মা ঘৰত বোলে‌ মো একে দবা পিটন, সেইডাল আৰু।
একো নাই চেষ্টা কৰিব লাগে, চেষ্টা
যোনটো বস্ত মই নোৱাৰো মই চেষ্টাও নকৰো মই সঁচাই কৈছো মই, মই জানো মোৰ দাৰা এইবিলাক বনোৱা নহয়।
এ, নাই নাই চাইণ্টিছ হ'ব নালাগে নহয় তাত নগ'লেও।
উম, এৰা
এই দেৱালীত যে তোমাৰ ৰকেট-চকেট বনাই যে, এই বৰপেটীয়া বম বেলাক যে।
সেইবিলাক অ,
অ, বৰ সত্তা বুলি কয় ন, ত সেই ফট্টাবলাক বনোৱা তোমাৰ সেই চাই টিচে‌ বনাই নেকি? নবনাই ন।
নহয় এই কোনটো কথা কৈছা, তুমি যে মাটিত থৈ পেলাই যে ইটা দিযে থপক তাকে ভুৰাাই দিয়ে সেইটো নে
কেনেকুৱা এক বস্তুবিলাক সিহত পানীছে নব নাই
সিমিৰা বাৰু চাইণ্টিষ্টে নবোৱা নাই বাৰু মানুহে মানোন মানুহে অ চাইন্টিষ্ট মানুহে বাৰু হয়ে নহ মে
আমিওটো মানুহ হে হয় ন ত' একো অসম্ভৱ বুলিবলে একোৱে নাই। ইংলিচত আছে, নথিং ইজ ইম্পচিবল ইম্পচিবল মিনন্ছ আই এম পচিবল।
নথিং ইজ ইমপচিবল সেইটো হয় বাৰু পাৰিলেে চেষ্টা কৰিলে চব পাই বাৰু, কিন্তু বহুত ভয় লাগে মোৰ।
কিন্তু এটা বস্তু ইমপচিবল আছে দেই। মোক তোমাৰ লিপচটো ক্ল'জ নকৰাকৈ লিপচটো তোমাৰ উ দুখন বন্ধু নকৰাকৈ পাপা বুলি কব নোৱাৰা পাপা বুলি কব নোৱাৰা তুমি।
নকোৱা নে
সেইটো অকমান টাফ আছে।
তুমি কোৱাচোন।
সেইটোৱে টাফ আছে নোৱাৰি কবলৈ।
ন ইয়য়া কিয় লজিক আছে দেেই
তে
টাফ নহয় মুঠতে ইয়াত কিবা ল'জিক এটা আছে মই জানো, কিবা এটা নে কিবা এটা আছে ইয়াত।
এ নাজানো বা কি। উ লৰা মানুহ মোই নহয় বেলেগৰ নিচিনা
মই হৈছে তুমি নওনো নহয় নেকি যেনেকে কৈছা
আহ মই তোমাৰ মই মইহ'লে ক'ব নোৱাৰো এতিয়া মই কৰিলো হয়।
বুজিছো বুজিছো, তোমাৰ দুখটো মই বুজিছো। নকবা সিহাত বোধে হেট তেৰি অঁকৰা।
তুমি আছ ন সেইকাৰণে মই যোক টো মাৰা নাই।
অঁ, কিয় মানুহ নহয় নেকি?
এই নহয়, মানে এইটো বহুত ভয়ানক য'গ এইবিলাক মানে মই অকল লগৰ ল'ৰাৰ লগত মাৰো।
আচ্ছা।
বাকী মজা? বকী, কথা পাতি ভাল লাগিলে তোমাৰ লগত দেই, তোমাৰ মাতটো বহুত ধুনীয়া আছে সুৰীয়া। সুৰয়া জত পাতো সুৰয়া ধুনীয়া
মানে?
মানে বহুত ধুনীয়া মাতটো ক'ব লাগিব, এইটো মন কৰিব লাগিব।
স্পিকাৰ?
ফটা চুইকাৰাৰ নহয় ধুনীয়া একদম
নাই নাই ফটা স্পিকাৰ ফটা স্পিকাৰ।
সেই নহয় সেই, ঠিক আছে মই তোমাক কল কৰি আছো হা।
আহ ত হেৰি, তোমাৰ এইটো কি বুলি কয় কথা এটা সোধো তোমাক।
উম
এই হেৰি তুমি এনে কিবা অনলাইন কিবা কিবি হয় এচ তুমি ইউজ কৰা নে মানে লাইক কিবা চেনেল তেনেল বা বা বনোৱা চনোৱাত।
চেণ্ড্ৰেল?
চেনদেল নহয় চেনেল, মানে কেনেকুৱা ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰামত যে কিবা চেনেল তেনেল বনোৱা সেইবিলাকত।
অ ই ই ই অ ইউটিউব চেনেল আছে বাৰু মোৰ সৰু-সুৰা উম, সৰু সুৰাতে বেছি।
চৰ্ট ফিল্ম বনাবা? কোৱা।
অ'কে ব্লগ হেই টাইম ব্লগ মন মোৰ ইণ্ট্ৰেষ্ট নাই।
এ, এনেই বনাম দিয়া। একো নাই একো নাই, ফেমাছতে দুটাই ফিফট ফিফটি কৰি ল'ম, আধা তুমি লব আধা মই লম।
এ, পইচা নালাগে মোক, তুমি লৈ লবা পইচা।
উ, হ'লেও পাৰ্টনাৰ এটাতো লাগিব ন' মই কি অকলে হাই গাইছ ৱেলকাম টো মাই ইউটিউ চেনেল, মই এনেক বনাম নেকি?
এইবোৰ নাই, এডিট চেডিত মই কৰি দিম দিয়া, মোক পইচা পাতি নালাগে মোক চাহ চাহ একাপ আৰু চিঙিৰা এটা খুৱাই দিবা।
চেনী একাপ?
চাহ একাপ আৰু চিঙিৰা এটা।
উ, আৰু চিংৰা কি কথা কোৱবি তুমি?
একো নাই একো এ, মই না কল কৰি আছোঁ হা, মোৰ মানে কল এটা আহিছে।
উম, উম, ঠিক আছে দিয়া।